এয়াই ইহঁতক শুৱাই কৰি ল'লো। লৈ এতিয়া অকমান সনে যৰ কাম
উম
কাপোৰ চাপোৰ সামৰো মে লাখিনিহে পৰি আছে উম তোৰ কি কাম
এিতাৰ খোৱাই ল'ৰাটো খুৱাব লৈছোঁ
হ
কাই ন
উম গা ঠিকি আছে দেয়া
আ অকণমান চিচো থাকো পিছবিলাক পৰা তি কাল মানেতাই তিয়াকে ঘম ক
ক ক
দুইটাৰে আমাৰ দুইটাৰে
উম
লাটো মহত গছ অ বমি মানে বমো বমি আৰু নাথাক ভমি তাৰ সিটো অলপ চলপ উঠিছেই মই যে উঠিব প নাই মানে
ফেছিলিটি এনেকুৱা
মানে তেনেকুৱা একো খ নাই সীতা হল আগদিনাখন বহঁতে গলে মৃত্যুঞ্জয় মন্দিৰ যাওঁ বুলিমি তাক মৰল অঁ ব'ল তোমাৰ সন্ধিয়া তাত চুজি অকণ বনাই দিলোঁ
চঙ ক ন বকা কৰিলা চি
জান পেক গৈ মানে মন্দিৰ নাপালোৱে এই এপাৰ ৰয়েললাৱাজ বুলি ক'ো ৱা ফ্লেটটোছে
উম
সেইখিনি পালো
উ তাতে মানে কি ৰাতিপুৱা যোৱা নাই এনে পিছবেলা গৈছ
সন্ধিয়া নাই মই
আহ
তাৰপিছতে হেৰি সেই তাপা উভতি আহিলোঁ উভৰতে আহি তাৰপা আমি নগলো আমি ভাগিনজনীয়ে গানৰ কম্পিটিশ্যন আছে তালৈ গ'ল
উম-
তাৰপৰা সি ভাত পানী নাখায়। মই ভাত বহা নাই নেখায়। ভাতকিটা অনাৰ লগতে সি আকৌ বমি খাই যদি নালাগে। বিস্কুট ব্ৰিটেনিয়া বিস্ক তকে পানী অকণকে দিওঁ। অ', সেইখিনি নিলে ও নেখালে।
অ', তাৰমানে গেছ তাৰমানে গেছটো ভালকে বহি গৈছে।
উম। তাৰপিছত পানী গৰম পানী অক অকমান খাওঁ বুলি ক'লে গৰমপানী অকণমান দিলোঁ সেইকণ খোৱাৰ লগতে মানে সি আকৌ বমি কৰি দিলে মানে।
মানে বমিত কি ওলাইছে কি? খোৱা বস্ টো নে অকল পানী
খোৱা বস্তু
অ তাৰ হজম নহ'ল তাৰমানে
মানে ভাত খোৱা ভাতেই ওলাইছে কালি আকৌ দিনটো সি খায় আছে নহয় ভাত পানী খাব মানে সেয়াকে বমি কৰিছে মানে
উম উম উম হয় হয়
ক পানী বমি গোটেই মানে একদম পিমান খালে সেয়া আৰু মই কালি মোৰ দাঙিবই পৰা নাই তাৰ পিছত আঁ এই বাপে কাহিনীুহেতে দিয়ে মানে কি ক
বাপেক আজি আহিছে
নাই নাই স ন কোনে আহিলে ত আজি তিনদিন হল
উম
তাৰপাছত সি আহিও তাৰ জ্বৰ অহা দিনা মানে উ এপাহেটা জ্বৰ উঠিলেঁ তা তাৰ জৰ ভাল হৈছে পিছদিনাখন পোৱালিটোৰ পোৱালিটোৰ মানে ভাল নহয় মোৰ
উম গোটেই হয় দে এটা হ'লেো গোটেই সকলৰ মই তেনেকুৱা এটা পিছত এটা এ পিছত ত এতিয়া বৰ্তমান ভগৱানৰ কৃপাত এইকেইদিন ঠিকে আছে জানী বা আকৌ কোন সময়ত কি হয় মানে চব ৰেডি হৈ থাকো আৰু বস্তু এবাহানিয় পাতে উম উম হয় দে এতিয়া মানে সেইকাৰণে ঘৰলে যাব
নাই তাৰাপৰা কাইলৈ যাওঁ বুলি ভাবিছো পাই পিছে কাটে নালাগে এনে অকণমান কব
অকণমান ভাল হয় লোৱা মানে ঘপকে ধৰা হলাই আকৌ বাটত গা চা বেছি বেয়া হলে দিকদাৰ
সেই তো কাৰণে
অত কষ্টলম বিশেষকে ল'ৰা
অ দে
ইমান মানে অশান্তি লাগিছে নহয় অ যিমানেই যি নহওক এই আলহী টাইপ্ হয় নহয় বাৰু
উম সেইটোৱে মানে বেলেগৰ হয় মানে আলহী হেইয়া বেলেগ মানে কিয় অ ব কিয় হওক বা বেলেগ হওক উম বিয়া হৈ চব আলহি হৈ যায়
অ উ
উ মই এতিয়া ইহঁত দুটাক শুৱাই আছো কাই আছো উপপমখে বনাইছো ছোৱাল মান ম কৈছেুমি উপ মান এেকে খোৱা পলে মোৰকৈ খোৱা মানে দুইফালে তেতিয়া দুইফালে দুটাক হাত দি থাকো আৰু তাহাঁতে খুলে কতে আৰু কিনো হল হঠাতে শুকানে মানে চচনি খালো ডিঙিতটো উম পানীকণ খাবলৈ মানে উঠি আহিব অ কিবা এটা লাগ মানে লাগে নিচিনা লাগে যে চৰ্চৰণি, পানীকণ খাবলৈও মানে উঠি আহিব পৰা নাই তাৰপিছতে সি এনেকে কাঁহি কাঁহি ডিঙিটো শু শুৱণি টু নাইকিয়া কৰিলোগৈ যেনিবা হঠাতে কিটো হয় জানো ইমান সৰু সুৰা থাকিবই নোৱাৰোঁ সু শুৱনী
এ এবাৰ চি থাকিলে হ'ল নাই বতাহটো সোমাই যায় যে
অ অ মানে ইমান গৰম পৰে আকৌ গৰমত থাকিবও নোৱাৰো ফেনখন দিও, বেছিকে এচি টোও দিও, আকৌ অকমান সময়ৰ পিছত ঠাণ্ডাই লাগে ঠাণ্ডা লাগিলে ফেন চেন আকৌ একত সেইখনে হৈ আছে এবাৰ গৰম লাগিব এবাৰ ঠাণ্ডা লাগিব
সেইটো কাৰণে বেমাৰ হৈছে মানুহ বিলাক
নকবি আউ এইখন
মাজিাব তাতে বৰষুণ
বৰষুণ দিছে
অ ইয়াৰ
বৰষুণ চৰষুণ মানে দি এ আছে কেতিয়াবা দিছে মানে দিনটোত দিছে নে ৰাতিটে তাতঁ
দিনটো নহয় এইটো পনীয়া চৰাম ব আছে
ইয়াত মানে আহ দু দুটা নহয় তিনটা মান বজাৰ পৰা আন্ধাৰ কৰি আহিলে তাৰ পিছত বৰষুণ দিব নেকি অলপ বতাহো মাৰিলে ঠাণ্ডা ঠাণ্ডা তাৰ পিছত নহয় সেই তেনেকেই থাকিলে
আমাৰ তাতঁ যে অ তাতঁ কেতিয়াবা মাছৰ কিমান তাৰিখৰ পৰা বৰষুণ
উম
আছে উম কোনোবাই সেদিনাখন ৰদটোতে সেইদিনাখনি কাপোৰ কানি যিমানখিনি পাওঁ শুকাবলৈ চেষ্টা কৰোঁ আৰু তাৰপিছত পিছদিনাখন দেখিবি আকৌ'বৰষুণ বৰষুণ এসপ্তামান বৰষুণ
উম
আমি যে লখিমপুৰ গৈছিলোঁ আমি লখিমপুৰ যোৱা দিনাখন এনেকুৱা বৰষুণ মানে কালিৰ বাবে বৰষুণ হয়
এ ৰাম কাপোৰ কানি বিলাক কেনেকে শুকাই
উম মোক কোৱা নাই বিৰাট দিগদাৰ দেই
উম ইমানো এনেকুৱা জেগাত থাক নেকে বৰষুণ এনেকে আমি এতিয়া গৰমত থাকিব নোৱাৰো কাপোৰ থাকিলে ফেন নহলেও হয়
তহতি এতিয়া ব্লেংকেট নো ভৰোৱাই নাই মই অহালৈকে নো ব্লেংকেট ভৰাই থৈ আহো তাৰ পৰা মই সেইদিনা আহোতে বুলো ব্লেংকেট খনবোলো কত ব্লেংকেট মৰা ৰাতি বোলে যি বৰষুণ দিয়ে ঠাণ্ডাই লাগে
উম গছে কণ্টিনিউ উটে বতৰটো যদি একেবাৰে দুমাহমান ধৰি বৰষুণে দি থাকে ঠাণ্ডাতো থাকিবই বাৰু
অহ
অ হৈ গলে
সেই কৰবাত এদিন এদিন বা দুদিন মাজতে ৰ'দ দিব আৰু মানে
উম
বা
এনেকে কি হ'বগে
তাকে
তাৰ মাহিমা
উম।
তহঁতে ভাল
অশান্তি লাগে। বহুত অশান্তি লাগে, ভাল নালাগে।
ভাত খালি মানে
মই নাই, মই ভাত খালো, হেৰি তাই হেই লেবেৰা চব্জি বনাইছিলে তাৰপিছত আও সেই সিহঁতকো‌ খুৱালো, মই ও খালো আৰু ইও খালে।
গেছ হৈ থাকিলে মোৰ পেইন কৰে, বেয়া।
হয় নেকি?
উম, ৰঙালাও চঙালাও দিয়া নাই জানো?
নাই দিয়া, অমিতা, ভোল‌, জিকা
অ, তেনেকে পাৰ, ৰঙালাও চঙলাও‌ দিলে খাবলৈ বেয়া ৰঙালাওটো, হেৰি গেছত। বেছি কৰে।
এই, আমিহে ভয় কৰোঁ, আমাৰ যে মনি যে দেইলি ৰঙালাউ খুৱাই ল'ৰা ছোৱালীক।
ডেইলি মই কৈছো ন
হয় খ-খোৱা খালে ভাল। কিন্তু মানে ৰঙালাওটো সদায় খোৱাটোও বেয়া মানে।
মই যে, কেনেকে তাই ডেইলি ম ভাবি নাপাওঁ দেই
বহুত ভাল পাওঁ মোক ডেইলি দিলে ময়ো ডেইলি খাম। মই ৰঙালাউ আৰু বেঙেনা বুলি মানে বহুত ভাল পাওঁ। ডেইলি দিলে মই ডেইলি খাম।
অ', মই কৈছো ন মমে যে, তোৰ ভা যে, খোৱা মই তাকে ইহঁতক কৈছো দেই আমাৰ সি এই তাই থাকা কিদিন মোৰ ইয়াক খুৱাবলৈ মোৰ টেনচনে নহ'ল দিব, বাটাও দিব
এই চাম সেয়া ফেট নহয় কি হব
ঘিউ মই কৈছো নহয় ঘিউ দিব বাটটা ঘিউটো তে বনাওঁতে দিলে নহয় বাটাৰ খিনি তাই নমাই উঠি খি দিলে ভতিজে ব কে যে গমে গমে সেই তে নে দিলে মাৰ ই ভয়তে সেইকেইটা দিন খালে দেই
এনেকে খাব নোৱাৰি আৰু কিন্তু এনেকে বইলটো মই ৰঙালাওটো বইল কৰি দিলেও ভাল পাওঁ কিন্তু ৰঙালাও মিক্স চবজি দিলে মোক আৰু একো নালাগে দালি চালি একো নালাগে মোক মাছ মাংসও নালাগে
উম
ৰঙালাওটো খুব ভাল পাওঁ আৰু বুট খাব নোৱাৰ কাৰণে বুট কথা নকওঁ আৰু ৰঙালাও হওক তাতে স্কচ দিলে বা এনেকে যিয়ে নিল যি লগতে নিদিয়ক ৰঙলাও খন চব খাম খালি সেই বুটটো খাব নোৱাৰো থাইৰইডৰ কাৰণে চয়াবিন বুট চইবিনৰ লগতো ভালে কিন্তু বেলেগত ধৰা গ'লো কিবা ভোজে হওক বা সকামে হওক দিলে কিন্তু এৰি নহো খাওঁ তেতিয়া খাওঁ টেষ্টটো বেলেগ হয় ত মানে ঘৰত আৰু সেইটো জানি শুনি মানে বনোৱা নহয় আৰু তেনেকুৱাক আজি মই স নিমখ তেলে খালো নিমখ তেল মানে ভেন্দি চবজি কৰিলো এ দালি খাব মন নগলে ইমান গৰম লাগিছে তাৰ পিছত আচাৰ অকণ ললো নিমখ তেল ললো তেনেকে গোটেই কেইটা ভাত খালো মানে তেনেকেহে খাব পাৰো দালি চালি ললে মোৰ ভাতকেইটা নাযায়ে স জানো দালি খোবা মানে দেখি দেখি মোৰ মানে আমণি লাগি যায় যে মানে ধৰ সপ্তাহত এদিন বা দুদিন ধৰ ব্ৰেক হয় কিন্তু কণ্টিনিউ ৰাতিপোৱা দুপৰীয়া গধূলি এক দালি দালি দালি এতিয়া দেখিলে মোক খঙ উঠে উম
অ ল'ৰা ছোৱালী থকা ঘৰটো দালি নহলিও নহয়
দালিও খাইছো বাৰ একে আছে তই ল'ৰা খোৱাই লৈ যে ইমান দেৰিলৈকে থাকিব নালাগে উম উম উম ৰাখো দে